হেল্ল'।
অ' ক।
শুনিছ?
উম উম শুনিছোঁ।
উম, অ' এইবাৰ নেটৰ একজামৰ ফৰ্ম ফিলআপ কৰিছে নেকি? অ' এতিয়া শুনি পাইছ? অ মই কৰিছিলো। অ'।
কেতিয়া আছে একজাম?
ছিলে নেকি? ত্ৰিশ তাৰিখে, জুনৰ। হৈয়ে আছে মানে এইকেইদিনত। অহা মঙ্গলবাৰে আছে। পঢ়া-শুনা হোৱাই নাই, দিবই মন যোৱা নাই মোৰ। উম পঢ়া-শুনা নহ'লে ন একো! আহিয়ে পাই যায়, এটা একজাম দিয়ে আজৰি হওঁহে। এইবাৰ শ্লেট ৰিজাল্টটো দিয়া নাই, মই কালি চাই আছো।
নাই দিয়া ন চুৱেটাৰ? বহুত দিন হ'ল চল।
বহুত দিন হ'ল, অ' মাৰ্চৰ পোন্ধৰ তাৰিখেই দিয়া একজাম।
অ'। অ' এতিয়া দিবই নোৱাৰিছোঁ। কিবা কৰে?
উম। নেক্সট এডি আৰি কেতিয়া হ'ব বাৰু অ সোণৰ দামো বাঢ়িছে দে
জুলাই, জুলাই। আ এ-ডি-আৰ-ইৰ চাগে। এ-ডি-আৰ-ই থ্ৰী পইন জিৰ'ৰ সেইয়া এটভেটাইজমেন ওলাব। মানে এতিয়া বাজেট হৈ আছে ন? ন- নৱেম্বৰ ডিচেম্বৰ মানত সেয়া কৰিব। পৰীক্ষা হয়তো, কিন্তু এতিয়া বাজেট আছে যে দিম দিম। এইবাৰ মই যে মেটছখিনি মই আগে-ভাগে ভালকে কৰি ল'ম।
অ' সঁচাকে ইমান
মই ব অ' বহুত টান আহিছিল ন মেটছখিনি?
উম।
সেইখিনিতে মাৰটো খাইছো।
উম।
বাকীখিনিতো হৈছিলেই।
আৰু অলপ জি কেৰ দিগদাৰ হয় মানে খেলি মেলি হয় চনবোৰ
আহ মানে নাইন টেনৰ হিষ্ট্ৰি খনৰ ভালকে পঢ়িব লাগিব আৰু সেইখনি পঢ়িলে ভালকে সেইটোৱে
সোণৰ দামৰ কথা কৈছিলি ন।
উম সোণৰ দাম বাঢ়িছে অ বাঢ়িছে বোলে কমিছে। এইকেইদিনত এতিয়া এতিয়া অফচিজন যে।
অহ কমি গৈছে।
সেইদিনা মই আৰু চিমটো গৈছিলোঁ। কলা তাৰপাছত আহ
অ। অঁ। সোণ কিনিবলে আজিকালি মানুহ
কিন্তু এই সোন যে লাগততে যে জুবিতাৰ
অ কিন্তু তাত যদি মানে নকল সোণ হয় মোৰ সেইটোয়ে ভয় লাগে।
নাই নাই জুপিটাৰ খনৰ নকল নহয় চাগে হা, সেইটো আজিকালি নাই
মানে অহ। হে গম মানে কি হ'ল অ মই মাজতে ইউটিউবতেনে ক'ত ভিডিঅ' এটা পাইছিলো, কোনোবা ভাল ইউটিউবাৰ এজনীয়ে দিছিলে, মানে তাই মানে দোকান খনৰ নামটো নকলে, কিন্তু তাতে বোলে তাই সুণ ললে ফেঞ্চিৰ বৰা ত পিছতে শুনোৱাৰ পিছত অ এমাহ মান চলো মানে পিন্ধাৰ পিছত গম পাইছে কালাৰ টো গুচি গৈছে। তাৰপিছত আৰু আঙুঠিটো ভাঙিও গৈছে অলপ।
উম।
তাৰপিছত তাই মানে এনেকে বেলেগ এখন ভাল জুৱেলাৰী দোকানত গৈ, চালেগে আ আচল সোন হয় নে নহয়।
উম।
তাৰ পিছত তেতিয়া কৈছে যে সেয়া নকলি সোন বুলি। আচল নহয় বোলে। তাৰপা তেতিয়া মানে তাই আৰু হে খনৰ ওপৰত কমপ্লেইন কৰিলে কিবা কিবি। কিন্তু আচতাই মানে নামটো ন-
নকৰিলে কিয়।
এয়া নাজানো দেই কোনখন বা জুপিতাৰ খনৰ নাম বহুত শুনিছো। কিন্তু সিহঁতে ইমান কমত দিয়ে কেনেকে।
মানে সিহঁতে মেকিং চাৰ্জ কমকে ধৰে।
অ আৰু চাগে বাইশ কেৰেট, ওঠৰ কেৰেটতকে কও তল মানে তলৰ পাই চাগে।
নহয় নহয় বাইশ কেৰেটৰে আছে মই বাইশ কেৰেট চাইছিলো। যিটো চাইছে কেৰেটৰ আছিলে কিন্তু মেকিং চাৰ্ছ টো সিহঁতে আ থ্ৰী পাৰ্চেন্ট ধৰে চাগে সেইকাৰণে মানে বেলেগ বোতো বেছিকে আৰু কি জান মই মইতো সুধিলো যে বাইশকেৰেটত আজি চলি আছে এক লাখ চ- আপোনালোকৰ তাত কিমান ক নহয়, আমাৰ ন ত এক লাখ ছয়ত্ৰিশ হাজাৰ হ'ব, মানে ঠিক আছে। আপোনালোকৰ মাৰ্কেটত এক লাখ ছয়ত্ৰিশ হাজাৰ বাইশ দহ গ্ৰামত ধৰি লওঁ, তাৰ পাছত পছে তাৰপিছত জেষ্ঠ্ দি আহে আৰু মেকিং চাৰ্জ আহে। জি এছ টি আৰু মেকিং চাৰ্জটো সিহঁতৰ লাভ। আৰু যে এই যে, এক লাখ তেত্ৰিশ হাজাৰত এক লাখ ছয়ত্ৰিশ হাজাৰ দুই হোজাৰ বঢ়াই নচলে, সেইটো পালে।
অহ অ অ।
লাভ হয়, অৱশ্যে নহলে মানে বুজাই দিছে। আমাৰোতো লাভটো লাগিব ন, ভণ্টি সেইকাৰণে আমাৰ লাভটো সেনেকে ওলাই বুজাই। ক মেইন দামটো এইটো থাকে কিন্তু আমি এতিয়া এক থাৰ্টি ছিক্সতে আমাৰ মাৰ্কট আমাৰ গুৱাহাটীৰ মাৰ্কেটখনত যিটো চলে। সেইটো ল'ব লাগিব মই বোলো আচ্ছা ঠিক আছে দেন সেইটো গ'ল হা তাৰ পাছত তাৰছত মই অ, আমাৰ চিনাকি সেখনত সোণাৰী দোকান এখনত গ'লো সিটোৱে এক একচল্লিশ কলে মোক। তাৰ পিছ দিনা গৈছিলো হৈছে এক এচল্লিশ মোৰ যে আৰু এক একচাম্লিছ কেনেকে হব পাৰে যদি আপোনালোকৰ গুৱাহাটীৰ মাৰ্কেট খন চবৰে এটাই হয় তেতিয়াহ'লে তাত থাৰ্টি চিকচ কৈছে। ৱান থাৰ্টি চিকচ আৰু ৱান বহুত ডিফ আছে এনে নেটত দেখ মতে নেটত দেলী দিজেন টো আপডেট হৈ থাকে, হে ৰেট টো মতে ওৱান থাৰ্টি থ্ৰী হ'ব লাগে তাৰপাছত
নাই দিয়া এতিয়া দাম কমিল বুলি কৈ কিনে তাৰ পিছলৈ কলে হ'ব দিয়া আমি মই চি এ টো নধৰো তোমালোকৰ অকল মেকিং চাৰ্জটো মোক দিবা মই আহি আনি বাৰশকে লয়। ঘৰৰ সকে ল'ম বুলি সোণৰ বস্তু চাইছিলো আচ্ছা ঠিক আছে।
তে লাভেই আছে সেইখনত ললে।
উম ল, মে জুপিত আৰু এতিয়া যে নাই। লোৱা নাই আমই চাব গৈছিলো চিতাহাৰডাল
আচ্ছা
সতাহাৰ ভাল তাৰ পাছত আৰু যোনটোৰ ফালৰ পৰা চিতাহাৰ দিয়াৰ কথা আছিলে আৰু।
অ অ
ইমান কিন্তু এডাল পালো জান মই তোক ফটো দিম দেচোন স মানে দোষ গ্ৰাম আছিলে, দশ গ্ৰাম ত ট মেকিং চৰ্চা নলয়, এক টপ টো হৈছে।
অ, ভালেই আছে তেন্তে। দহ গ্ৰাম যদি।
অ, দহ উম, মানে চাৰে দহ দাম আৰু। দহ গ্ৰাম পাঁচশ কিবা এটা অ বাইশ কেৰেট বাইশ কেৰেটতো আজিকালি প্ৰয়ট হলমা গা হে ন হল মাৰ্ক - হল মাৰ্কতুটো লাগিব। আজিকালি - আজিকালি হল হলমাক নহলে সোনকিনি লাভো নাই বাৰু।
ওঠৰ কেৰেট হলে ওঠৰ কেৰিয়াত হলে হল মাৰ্ক নিদিয়ে নেকি?
দিয়ে - দিয়ে সেইটো হলমাৰ্কটো বেলেগ বাই কেট নাইন ৱান চি ছ হে
অ - অ মই বাৰু বাইশ কেট টোহে লৈ থোৱা আছে ওঠৰকে নাজানো সিতো সেইখিনি কথা।
উঠৰ কেৰেটৰ। নাইন কেৰেটটো আছে ওঠৰ কেৰেটৰ কি ধুনীয়া ধুনীয়া চেইন ওলাইছে
অ এনে চিম্পল চেইন নে
অ, হেৰি ন হাজাৰ টকাতে পায়।
অ ভালেই দেখোন
তাকা মই আমি চকা মোৰ চাগে আনি থম এডাল।
উম, অহ, গিফ্ট দিবলৈও ভাল হৈছে এতিয়া সোণৰ যি সেই দাম মানুহক দিবলৈও দিগদাৰ নহ'লে।
আৰু এটা মমেণ্টলৈকে চাবি নহ এটা মমেন্টলৈকে চাবি এয়া ন কেৰেট নাইন কেৰেট এইতটিন কেৰেট এইবোৰে চলিব আমাৰ
মানে মানুহে আজিকালি নোৱাৰা হৈছেতো ইমান সোণ কিনিবলৈ ইমান দাম দি আৰু নিপিন্ধেও ন
নিপিন্ধে দুহেজাৰ পঞ্চাশলৈকে তেতিয়ালৈকেতো আমাৰো ধৰ উম, নেক্স জেনেৰেশ্যনটো তহ আহিব। ত, দুহেজাৰ পঞ্চাশলৈকে চাগে পঞ্চাশ লাখ মান হব চাগে সোণৰ দাম।
অহ বহুত হব
কাৰণ আমাৰ আগত মাহতে যিবোৰ বনাইছিল সেইবোৰ চব চৌবিশ কেৰেট।
অ', আৰু আমি কেইদিনমানৰ আগলৈকে স্কুল পঢ়ি থকালৈকে দেখোন ইমান কম দাম আছিল। ডিগ্ৰী পঢ়ি থকা মানলৈকে কম আছিলে।
কম আছে মোৰ দাদাৰ বিয়াতে কম গৈছে
অ, এতিয়া চাচোন দুই তিনি বছৰত
অ, আমাৰ দাদাৰ বিয়া এক পচত নগল জানো তেতিয়া বৰ তছতে পঢ়িছিল ধৰ হেৰি অ, ষাঠি হাজাৰ নেকি? দেৰ তলামান আছে গতলত এক তলতকে ওপৰত এতিয়া সেইডাল যদি সিদিনা চাইছিলো সেইডাল বোলে ললে এতিয়া তিন লাখৰ ওচৰ চাপিব
অ সেয়াই কিন্তু তেতিয়াই যদি সোণ কিনি থলোঁহেতেন তেতিয়া কিন্তু আমাৰ বহুত লাভ হলহেঁতেন এতিয়া বেছি দিয়া হ'লে
অ তেতিয়া যে কৃষ্ণা ডায়মণ্ডৰ যে ৰিং ওলাইছে মনত আছেনে ফাইভ থাউজেণ্ডত
অ সেইয়া এতিয়া বহুত দাম হ'ল মান দামত বেচিব পাৰিলো হয় মানে নিজৰ বিয়াৰ সোণৰ বস্তুৱও ওলাই গৈছিল।
আৰমত কিয় যে নিকিনিলো।
এতিয়া মানে দুখ লাগিছে আৰু মোৰ সোনৰ দাম দেখি
উম মই এই এদিন যাম হা আমি দুয়ো জুপিটাৰখনত
অ - অ যাম দে। মানে অকলে গৈ চাবলে ভাল এনেই
উম, ৰিং আইন কেৰেটত কি ধুনীয়া ধুনীয়া ৰিং ওলাইছে হলমাৰ্ক থকা ফাইভ থাউজেণ্ড ফৰ্ট কে কমতে পায়
অহ, পিন্ধি থাকিবলৈ ভাল হৈছে ন ডেইলি ইউজৰ কাৰণে